অঁ'।
কৈ আছিলো ফোনটো কাটা গ'ল।
অ', এই কিবা হেৰি নেটৱৰ্কৰ ইছ্যু হৈ আছে অকনমান সেইকাৰণে কাটা গ'ল। এ তুমি লগৰজনীৰ কথা কৈ আছিলা। কোৱাচোন আকৌ।
অ, তাইৰ কথা কৈছিলো মানে তাইতো আগতে বহুত মানে খীণ আছিলে ন? এতিয়াতো বহুত তাই শকত হৈ গ'ল। কিন্তু মানে তাৰ মু মুখখন দীঘলীয়া যে।
উম।
তাইক মানে ইমান বেছি শকত হকত নেদেখে কিন্তু মানে তোমাৰ গোটেই মোক
মো গোল যে, মোক গোটেই মুখখন গোল মানে বেলেগ একো আকাৰ নাই।
উম, সেইকাৰণে মানে বেছি শকত শকত দেখে।
উম।
তাইৰ কিন্তু চাইজটো চালে তুমি ঠিকে আছে, কিন্তু তাই গাটো বেছি মানে ডাঙৰ।
তা গাটো বেছি ডাঙৰ অ। মানে মোৰ মোৰ চব ফালে মিলি আছে মোৰ বস্তুটো। সেইটো মই নিজেও জানো। উম।
তোমাৰ মুখ খন গাটো পেট মানে চব মিলি আছে। কিন্তু তাইৰ মুখখন বেছি অলপমান হেৰি যোৱা, আৰু মানে গাটো তাই বেছি অ বেছি শকত।
অ, আৰু তাইৰ মানে কি হয় হেৰি যে এই মানে গালৰ হেৰি কেইডাল হাৰ্দি কিডাল মই অকণ বেছি ওলোৱা ওলোৱা। তামানে যদি ক্ষীণ হৈ যায় ন? এ বেছিকে ধৰিব পৰা হৈ যায় আৰু বেয়া হৈ যায় দেখিবলৈ কাৰণে।
অ', হ'লেও তাই বহুত বহুত মানে শকত হ'ল। উম, তুমিতো তেওঁ ধ--ল জোখতে আহিছ বুলি ক'ব পাৰি কিন্তু তাই মানে বেছি হৈ গ'ল ন' আগতকে?
সেইটোৱে কথাটো, এতিয়াহে তুমি দেখিছা। তাই আগতে যেতিয়া নাইন টেনত পঢ়ি আছিলে আমাৰ লগত। তেতিয়া ইয়াতকৈও বেছি ক্ষীণ আছিলে।
উম', মানে ডাঙৰ হ'ল যে তাতে এতিয়া হয়।
উম।
ডাঙৰো হ'ল।
ডাঙৰো হ'ল তাই, নাজানো ইমান কি খালে। ঘপকে শকত হ। মইতো মিছা কথা নকওঁ যেনিবা। মই সৰুৰ পৰাই শকত আছিলো দেই।
উম।
মই সৰু পৰাই শকত খালি তোলনি হোৱা পিছত গাটো অকমান ভাঙিল যেনিবা, ওখ হ'লো তেতিয়া। তা মানে ইমান ধৰিব পৰা নগ' ল আ‌ৱ তাপিছত।
ময়ো সৰু পা শকত আছিলো। মোৰতো মুকে মুখখন লুডুকা পুডুকা হৈ থাকে।
উ উ,
তাৰ পিছৰ পৰা মই এনে কলেজ পঢ়া আগত মই শকতে আছিলো হা মানে জোখৰ আৰু
উম।
এই কলেজ পঢ়াৰ পৰা কিয় নাজানো বেছি খিনাই গলো আৰু কষ্টও হয়ে মানে ৰাতিপুৱা ভাত ভাত খাই নাযাও মই ফাষ্ট কলেজত তেতিয়া টো আমাৰ তিনটালেকে ক্লাছ হয় হয়।
আৰু মই গোটেইকেইটা ক্লাছ কৰো মই মানে ক্ষতি নকৰো এ লাষ্টটো তোমাৰ এটা তিনিটা বা চাৰিটালৈ আছিলে নেকি ভি এছি।
উম,
মইতো সেইটোও ক্লাছ কৰিছিলো এটাও মানে বাদ দিয়া নাছিলো। সেই মানে বেছিকে ভাত নাখাও আগতে যাওঁতে যাওঁতে বেচি ক্ষীনাই গলো মই।
এ এইটো কথা মই তোমাক কোৱা নাছিলো কালি এই মানে কি হয় বস্তুটো কিবা মানে, কৰি থাকিলে সেয় সেইফালে যাওঁ যাওঁকে লাগি থাকে উৎপাত লাগি থাকে যে। হে‌ তেতিয়া মানে ভাত পানী খোৱা নাযায় সেইকেইদিন ক্ষীনাই যোৱা যায়।
আৰু মানে কি হয় তেতিয়া মানে কি আছিলে আমাৰ তোমাৰ হেৰিত নটাৰ পৰা ক্লাছ দিছিলে যে হয়। তোমাৰ আমাৰ গাঁওৰ পৰা ধৰি লোৱা আঠটাত বাছ এখন যায়।
উম,
বাছখন মানে আমাৰ চিনাকিৰে তাৰপিছত আমাৰ দেউতাই ক'লে কি ইমান চিনাকি খুৰাজন এই খুৰা তাতে যাবি। আহোতেও ধৰি লক খুৰাৰ লগতে আহিবি আৰু সেই মানে তেতিয়া একদম উৎপাত লাগি থাকি ৰাতিপুৱাই নতুনকে কলেজ গৈছে নতুন কে যাও মানে ভাত পানী মানে মোকে আশা বাদেই দিলো খালি কলেজ যাও কলেজ যাও ওলাই কৈ আৰু মানে যি, খিনালো তোমাক খিনালো আৰু মই মানে শকত হব নোৱাৰিলো আৰু এতিয়া।
উম মোৰ মানে মোৰ লগত বস্তুত কি সময় ভাত খাই ভাত পানী খাই নাযাওঁ যে কিন্তু মই মানে এদিন নে দুদিন ভাত, খাই গৈছিলো মই তেতিয়া গম পাও যে ভোক নালাগে আৰু তেতিয়া মানে মই সেই বাহিৰৰ ফাষ্ট ফুডবলাক নাখাওঁ। সেই তেতিয়া মুহজনী অকণ কন্ট্ৰলত থাকো কিন্তু বস্তু কিন্তু কি হয় মোৰ ৰাতিপুৱা ভাত খাই যাব মনেই নাযায় ঘৰৰ পৰা।
এ হেৰি মই মানে কি জানা মই প্ৰথম কলেজ যাওঁতে মই বাহিৰৰ বস্তু একোৱে খোৱা নাছিলো মানে, মই যিজনী ছোৱালীৰ লগত আছিলো।
উম
তাৰ মানে তোমাৰ বহুত মানে মুখত পিম্পলছ আছিলে।
অ,
সেইকাৰণে মানে তাৰ মানে তেল জাতিয় একো বস্তু নাখায়েই ভাল হ'বৰ কাৰণে।
উম
তাইৰ লগত থাকোতে থাকোতে মানে তুমি যিজনীৰ লগত থাকা তাই যদি একো নাখায়, তোমাৰ খাব ম
তোমাক অ সেইটো হয় সেইটো চবৰে লগত সেই তোমাক মানুহৰ নৰ্মেল স্বভাৱ বুলি ক'ব লাগিব।
অ এনে ধৰি ল তোমাৰ মই বেলেগৰ লগত থকা হয় কিবা এটা খাই আহিলোও হয়।
এ আমাৰ লগত থকা হয় খাই আহিলা হয় এতিয়া মোৰ লগৰজনী মানে কি হয় আমি দুইজনী এ তাই খাব ময়ো মানে সদায় ৰেতিয়ে থাকো কিবা নহয় কিবা এটা খাবলৈ কাৰণে।
মানে এতিয়া ধৰি লও তোমালোকৰ লগত এতিয়া ধৰিল তোমালোকৰ লগত থাকোতে এতিয়া খাও হয় আগতে তাইও মানে নাখায় আৰু মোৰো ধৰি লও ভাল নালাগে ন। তাইও নাখায় মইনো কি খাম।
অ আমাৰ লগত ইয় যে আছে যে হেৰি বৈশয় লিখে নেকি তাই তাইটেল, সেইটো সেই ছোৱালীজনীয়ে। কি হেৰি তাই কি হয় গেছ হয় কিবা হয় ইমান বাহানা দি থাকে।
এই নহয়, মানে মই তাইক ভালকে সুধিছিলো হা
অ।
বোলে মানে কথাটো মিছা নহয় বোলে তাই মানে এদিন আমি বহুত একেলগে খাওঁতে এজনী ছোৱালীয়ে মানে তাইক কৈছিলে তই বহুত নাখাৱ দে বাহানা কৰ তাৰ পিছত তাই প কথা খালে খঙতে খালে। তাৰপিছত গৈ পেলাই তাৰ বোলে বমি হৈছে। মানে কিছুমান এনেকুৱা বেমাৰ থাকে ন কিছুমানক ক'ব নোৱাৰে।
এ বস্তুতটো কি হয় মানে গ'ম পাইছে নাই মানুহে অকণ খোৱাৰ অভ্যাস কৰিব লাগে তাৰ মানে একেবাৰে অভ্যাস স নায়েই।
নাই নাই তাই তাই নাখায় কিন্তু তাই ধ লও তাইৰ মানে যি এ মানে প্ৰিয় এগৰাকী আছে আৰু তাইৰ লগ হলে খাই আৰু এনেই আমাৰ লগত ধৰি লওঁক বহুতৰে লগত নাখায়, কিন্তু মানে তাইৰ সেই প্ৰিয় গৰাকী লগ হ'লেহে খাই এনেই মানে চবৰে লগতে নাখায় দিয় তাই ৰ্ফাষ্ট মানে মোৰো মানে এ বেয়া লাগে হয়। আমি ধৰি লও লগ ধৰিলে না খায়, কিন্তু তাই ধ তাই প্ৰিয় গৰাকীৰ লগত খায়, ত মনতটো বেয়া লাগে হয়নে। তাৰ পিছত এদিন মোক সুধিলো আমাক তো বেয়া পাও নে কিয় এতিয়া মোক কৈছে আৰু কৈছে এনেকুৱা এতিয়া মই কি বুলি। কম এতিয়া বাহানা বুলিহে ক'বা নে কি বুলি ক'বা হয় ন।
সেইটোয়ে আমাৰ আগত তেনেকে কৈ থাকে আমিনো কি ভাবিম হয় তাই বোলে মাকেও মানা কৰেয কাৰণ মাকে গম পায় যে মানে তাই ইয়াত কিবা খাই গ'লে আকৌ ঘৰত নাখাই গৈ ভাত পানী।
উম আৰু তেন্তে চোৱা মানে এটা বিশ্বাস নকৰিবলৈ আৰু এটা কথা তাই আমাৰ লগত নাখাই গম পাইছ, কিন্তু মানে যিগৰাকী ধৰি লক তাইৰ ধৰি লক ক্ল'জ থাকে তাইৰ লগতনো তাই কিয় খাব, তাই লগততো খায়। হয়
উম।
মানে নাজানো আৰু কি আৰু
সেইয়ে মানুহে মেখে কাৰ লগতে হ'ব নালাগে ন এজনী লগ খাল এী লগত না নাখালে মানে মানুহেতো ভাবিব যে আমাক বেয়া পায়। তাইকি ভাল পায় তাহে মানে বেছি ক্ল'জ কিন্তু আমাৰ লগতো থাকে আমি বেয়া পাম ন সেইকাৰণে বস্তুতটো।
এতিয়া স্বামী একেলগে থাকিলে তাইক লগ ধৰিলে তাই আকৌ তহঁতে খা মই নাখাও তাই ৰখি থাকে হয়।
উম সেনেকে আমাৰো বেয়া লাগে দিয়চোন।
উম কিন্তু ঘৰত আহি দেখো তাই ধৰি লোৱা ষ্টেটাচ লগাই খোৱা বুলি পেলাই এনেকুৱা ক্ৰীম কিবা হয় তাৰ পিছত মোক কয় ধ আজি কালি অমুক খাইছিলো তমু খাইছিলো মই বোলো তই আমাৰ লগত নাখাৱ তাইৰ লগত খাৱ যে। কৈছে মই তাইৰ লগত খাওৱেই দে তেতিয়া মনতটো বেয়া লাগে হয়।
উম এনেকে বেয়া কৈ দিলে আৰু বেয়া লাগে।
উম তাৰপিছত মই বোলো নহ'লে আমাৰ লগত কিয় নাখাও তাই কৈছে মোৰ হেৰি ঘৰত। মাই মানে খাব নিদিয়ে যে আকৌ ওল্টাকে কৈ দিয়ে কি বুলি ভাবিবা আৰু।
সেইটোৱেই কথাটো আৰু
আৰু তুমি। কোৱাচোন উ এনে কলেজত বোলো লগৰ লগত খালে কিবা এটা ভাল লাগে হয় নে। আৰু
অ অকলে খোৱাতকে অকলে খোৱাতকে লগে লগে ধে ফটো এখন ধৰ মানুহে।
উম।
আমাৰ মানে মনটো কি, হেই সৰু সৰু বস্তু বিলাকে আমাৰ মনটো ভাল লাগি যায়নো, আমি সেইখিনি কৰিয়ে ভাল পাওঁ।
সেইয়ে আৰু এইটো এইটো চোৱা এইটো এজত এইখিনি আমি কৰিবই লাগিব ন। পেলাই কেতিয়া কৰিবা?
নকলে নকৰিলে এতিয়া এতিয় কলেজ পঢ়িছো সদায় কে কলেজে পঢ়ি থাকিম নেকি ন। বেলেগতো মানুহৰ কাম আছে জীৱনত সেইবিলাকতো কৰিব লাগিব ত তেতিয়া মানে এইবিলাক ৰিগ্ৰেট কৰাতকে এতিয়া কৰিলোৱাই ভাল।
উম
এনে ৰিগ্ৰেট কৰিবলৈ কাৰণেত আমাৰ বহুত আছে কাৰণ আমি কলেজৰ পৰা ট্ৰিপো যোৱা নাই একো যোৱা নাই বেলেগেতো গৈয়ে থাকে সেইবিলাক দেখিলে দুখো লাগে
উম আৰু চোৱা এতিয়া ধৰিল আমি যে আমি যদি এনজয় নকৰো হয় ন পাছত আমি পস্তামগে গৈ পেলাই আমি ধৰি লও ভাবি থাকিম ই তেতিয়া যদি আমিও কৰিলো হয়
উম
মানে যদি ফিউচাৰত বা আমি সেইটো পাওঁ হয়নে মনে বিচাৰাতো, তেতিয়াতো কোনো কথাই নাই নাপালেতো আমি এতিয়া যিখিনিও কৰিছো সেইখিনিকেতো মনত পেলাম ন।
উম এনেই ফিউচাৰ পেলাই আৰু পঢ়িবলৈ কি বাকী আছে। বি এডটো কৰাৰ পিছত মই সেই টেট চছেটতহে ধান্দা মাৰিম। তাৰ পিছত আৰুনো কি পঢ়িয়ে থাকিম নে সদায় নপঢ়োৱে ন এবছৰে আছে।
স এটোয়া আমিতো একো এনজয় মানে তা আমাৰ নাই বুলিয়ে ক'ব পাৰো বা আমি খালি কলেজ যাওঁ কিবা এটা খাই কিনে গুচি আহো। বেলেগ বিলাক দেখিছা। অ' বেলেগকো দেখিছা কিমান ঘূৰি ফুৰে। কিছুমানেতো আগতে কলেজ পঢ়িলে কলেজ বাং কৰি ঘূৰি ফুৰে ক'বাত যে অমুক তোমোক কিবা ৱাটাৰ ফলত যাব উম ৱাটাৰ ফলত যাব কৰ'বাত ফুৰিবলে যাব
অ' সে সেইটোৱে এতিয়া নটা বজাত মানে ক্লাছটো থাক থাকিলে সেই ঘৰৰ পৰা আঠটা বিছ মানত ওলাই যাওঁ, যাতে যাষ্ট ক্লাছটো পাওঁগৈ আৰু কিন্তু বেলেগে নহয় তেনেকে সাত এটামানত বজা ওলাই যাব অকমান ঘূৰি আহি পাই ক্লাছ কৰিলেও কৰিব নকৰিলেও নাই
সেইটোৱে মোৰ বুইিছা নে মানে আমাৰ গাঁৱৰ ছোৱালী এজনী আছিলে হা
উম
আমাৰ গাঁৱৰ পৰা ধৰি লও মানে তাই ৰ্ফাষ্ট স্কুটি নিছিলে তাৰপিছত মই তাৰ লগত গৈছিলো দুদিনমান।
উম
ত তোমাক ক্লাছ নকৰে ক্লাছ নকৰি পেলাই মানে একে বন্ধুসোপাৰ লগত পূৰা ঘূৰি ফুৰে আৰু সিহঁত মাজত যেতিয়া অফ থাকে টাইম তেতিয়া কিবা ওচৰতে কিবা পাহাৰ চাহাৰ আছে যে
উম উম সিহঁতেৰ ভাল দিয়া আমাহে বেয়া। আহ মই দেখিয়ে থাকো, যেতিয়া কলেজ যাওঁ তেতিয়া সেই কলেজত মানে বহুত বিলাক ল'ৰা ছোৱালীয়েহে বাইক স্কুটি লৈ লৈ আমাৰ এই ফালে ফুৰিব আহে। মানে আমাৰ এইখিনিত কি হয় মেইন ৰাস্তাৰ ওচৰত বহুত কিবা ফুৰিব পৰা জেগা আছে এইফালে ফুৰিব আহে সিহঁতক দেখিলে ভাবো আমি ক্লাছ কৰিব গৈআছো ইহঁত চা
উম মানে সিহঁতে টাইম টো কে বহুত ধুনীয়াকে মিলাইছো আমাক যে যেতিয়া দুই তিনটা ক্লাছঅফ থাকে সেইটো টাইমত সিহঁতে ওলাই যায়
অঁ
বা লাষ্ট ক্লাছ কেইটা ন মানে সেইটো তোমাৰ পৰা এনজয় কৰি আছে এতিয়ালৈকে বৰ্তমানলৈকে আৰু সিহঁতৰ পঢ়াটোও ঠিক আছে পঢ়াটোও ঠিক আছে
অ এ কি হয় নাথাকিলে সেইটো মিলাই দিয়ে পিছত আৰু কিবা এন চি টি লাগিব সেইটো আৰু পইচা ল'ব শেষ
কিন্তু সিহঁতে মানে তোমাক কবলৈ গ'লে লাইফটো পুৰা এনজয় কৰিছে আকৌ তেতিয়া সেহঁতে বিহু নাছে তাততো আৰু ধৰি লওক ঘুৰি পকি ফুৰে।
বিহু চিহু নাচি পেলাই ৰাতি যে ঘৰৰ পৰা যে ওলাই যায় সেইবিলাকো কৰি পোৱা নাই।
অঁ।
এ মানে ঘৰৰ পৰা বহুতকে ষ্ট্ৰিক শাসনত থকাৰ নিচিনা যে সেইকাৰণে মনো নাযায় বুইছনে। কলেজ যাব ও কেতিয়াবা এলাহে লাগে।
উম' তাকে, এতিয়াও ঘৰত আছো ন মোৰ কলেজলৈ মনত পৰি আছে।
উম'
বত বৰ লাগিছে।
কিন্তু আকৌ তথাপিও আকৌ সেই পাঁচ দিন মান যদি একেৰাহে কলেজ যদি কলেজ খন খুলিলে আও।
যাব মন নাযায়।
উম' মন নাযায় সেইটোয়ে আমাৰ আও যিমানে যি নহক মানে গৰমৰ দিন কেইটা ঘট- থাকিব পাৰিলেই মই শান্তিা পাওঁ দিয়া।
এই ঘৰ গৰমৰ দিন গেটাত বা কলেজ তুমি গলেও- ত ফেন বতাহো ডাইৰেক্ট নাপায়। উম'
হয় কথাটো। দিয়া হ'ব দিয়া নহলে এয়া হেৰি মোৰ মানে ভাত- পানী খাব মাতিছে যে মই খাই আহোঁগৈ।
অঁ অঁ হ'ব দিয়া যোৱা। অঁ'
বাই।